হেল্ল' অহ শুনা পাইছো তুমি শুনা পালানে?
অ' পাইছো ঐ আছ আছিলো ৰ বা এই মানে অকমান গৰম পৰিছেতো খোজকাঢ়ি আছিলোঁ।
অ' এ মই সেনেকুৱাই ঘৰৰ বাহিৰত অলপ খোজকাঢ়ি আছো মানে। এ গৰমটো মানে। দি দুপৰীয়া ইমান গৰম আজি দুপৰীয়া পৰিলে আবেলি সময়ত ঠাণ্ডাই পৰিছে। অলপ বৰষুণ
উম উম হয় হয় অ অলপ বৰষুণ দিছে।
উম তাৰ কাৰণে এতিয়া ৰাতিটো অলপ ঠাণ্ডাই আছে।
উম
কিবা খালান?
অ' খালো ৰ'বা।
হয় নেকি অ' ময়ো খালোঁ অ'। আজি অলপ কভিড নাইটিনৰ বিষয়ে কথা পাতোদিয়া।
উম ধুনীয়া ভাল মানে। তুমি পুৰণা দিনৰ স্মৃতিৰ এটা কলা
অ' অ' সেইটোতো হয় বাৰু। এই কেইদিনমান আৱ আজি অ' যেনেকুৱা সমস্যাবোৰ হৈছিল। অ' যেনেকুৱা সমস্যা বোৰ আমি দেখি। শিকিবলৈ পোৱা গ'লোঁ তেনেকুৱা সমস্যয়াৰ পৰা কেনেকুৱাকে বাচিলোঁ। আহ আৰু কেনেকুৱা কেনেকুৱা সমস্যাবোৰ আছিলে অহ এনেকৈ তোমাৰ তোমালোকৰ বেছি তাতে কেনেকুৱা ধৰণৰ সমস্যা আছিলে?
আমাৰ মামে এটা মানে ডাঙৰ এটা সমস্যা মনত পৰে যে আমাৰ মানে মামাজন তেতিয়া গুজৰাটত কাম কৰি আছিল হা আমাৰ মামা তেতিয়া অলটো মানে লকডাউন দি দিলে লকডাউনত ট্ৰেইন, গাড়ী চব বন্ধ বন্ধ কৰি তাতে তটো মামাজন অ বিপদত পৰিল পুৰা এতিয়া তেওঁ মানে কি কৰিলে ইমান দিন ইয়াত কি কৰি থাকিম বুলি। গুজৰাটত অকলে গতিকে ঘৰে গুচি যাওঁ বুলি যি হব যেনেকে যাম যাম বুলি গুচি আহিল এনেকে আমি মানা কৰিছিলো যে এতিয়াতো একো ট্ৰেইন চেইন নচলে কেনেকে আহিব গতিকে কিন্তু তেওঁ নামানিল আৰু গুচি আহিল আহোঁতেটো এতিয়া গাড়ী ট্ৰেইনো নাই গাড়ীও নাই এতিয়া কি কৰিব তেওঁ মানে উম ট্ৰাক বিলাকত উঠি উঠি ট্ৰাকে ট্ৰাকে উঠি অলপ অলপ অলপ অলপকে এনেকে আহি মানে গুজৰাট গুজৰাটৰ বাপিত আছিল। উজোৰা তাৰ পিছত তোমাৰ হয় হয় এনেকে আহি আহি অহ। উত্তৰ প্ৰদেশ বিহাৰ
হয় নেকি।
বেংগল। মানে বহুত দিন প্ৰায় তোমাৰ এসপ্তাহ দহ দিন লাগি গৈছে। ট্ৰাকে ট্ৰাকে আহিছিল আৰু আৰু অলপ জেগা খোজকাঢ়িও আহিছে। যিমান পাৰে। এনেকুৱা মানে আমাৰ মানে হয় হয় বহুত মানে তেতিয়া। ভয় লগা কণ্ডিশ্যন আৰু।
এনেকুৱাতো অ অ তেতিয়াৰ পৰা মানে আমাৰ। অ যিহেতু বৃদ্ধি হোৱা তেতিয়া ক'ভিড নাইণ্টিনৰ পিছত আমাৰ ম। কৰা হৈ গৈছে আৰু বহুত মানুহ কন্টেনট ক্ৰিয়েটাৰ হৈ গ'ল। তেতিয়াহে এতিয়া মানুহে মানে তেতিয়াৰ পৰা বেছিকে মোবাইল। ব্যৱহাৰ কৰা হৈছে কিন্তু ক'ব গলে আৰু বহুত মানুহে কৰ পৰা। অহ অহ অ। যাব নোৱাৰি ওলাবও নাই অ। অহ। মবাইল পানে ব্যৱহাৰ কৰি থাকে হয় হয় তুমি ঠিকেই ক'লা। অ তেনেকুৱা ধৰণৰ মানে সমস্যা অ মই শুনি আছো তুমি শুনি আছ নে। অ তেনেকুৱা। অ তেনেকুৱা ধৰণৰ সমস্যাৰ কাৰণে মানে তেতিয়াৰ পৰা মানুহে বোৰে বহুতে মানে। মানে মোবাইল ব্যৱহাৰ কৰা হৈছে তাৰপিছত। তোমাৰ আমাৰ ইয়াতে কেইজনমান ল'ৰা আছিলে সিহঁতে আছিলে তোমাৰ। তেজপুৰৰ। তে সিহঁতে আহিল অহাৰ পিছত ইয়াতে কাম কৰি আছিলে। তাৰপিছত তেনেকুৱা লকডাউন দিল আৰু লকডাউন দিওঁতে কি কৰিব। আৰু ঘৰত যাবও নোৱাৰি গাড়ী চাড়িও বন্ধ ইহঁতে কি কৰিছে চাইকেল কিনি লৈছে। চাইকেল কিনিকে। চাইকেল চলাই চলাই তোমাৰ ইয়াৰ পৰা তেজপুৰ গৈছে। তোমাৰ এ ৰাতিপুৱা ছয়টাত গৈছে।
উম, উম।
পুৱা ছয়টাত যাই পাইছে।
অ কোন জেগাৰ পৰা।
অ গুৱাহাটীৰ পৰা তোমাৰ তেজপুৰ গৈছে ৰখি ৰখি অলপ ৰখি ৰখি। অ একদিনত যাই পাইছে কিন্তু অ বহুত। তেতিয়া সময়ত মানে সিহঁতে পুলিচে ৰাস্তাত ৰোখাইছে। তাৰ পিছত মাক্স চাকচ পিন্ধিছে সিহঁতে কৈছে আমাৰ কাষত নাইবি আমাৰ সিহঁতে এনেকুৱা ক'লা। আৰু সিহঁতেও কল অ ঠিক আছে সিহঁতৰ চেকো কৰা নাই। চাইকেল চলাই যি যোৱা মানুহতটো তেনেকুৱা চেক নকৰে। গাড়ীত যোৱা বোৰকে চেক কৰে। হা তেনেকুৱা বহুত সমস্যা হৈছিলে। আৰু বহুত মানুহক কভিডৰ পৰা কভিডৰ কাৰণে মৃত্যুও হল।
হয়, হয়, হয়। বহুত বেয়া মানে সেইখিনি সময় মানে আ আমি হয়তো মানে মৰাৰ দিনালৈকে আমি মানে মনত থাকি যাব আমাৰ। অ যে এনেকুৱা এটা মানে আমি সময় পাৰ কৰিছো যি যত মানে আমাৰ এনেকুৱা ধৰণৰ সমস্যা হৈছে। ক'তো ওলাই যাব নোৱাৰি। একো
খা খাদ্য বস্তুবোৰ নাই, দোকান নাই। দোকানৰ বস্তু বোৰৰ দামৰ বৃদ্ধি হৈ আছিল এ নকবা বিৰাট মানে গেছ চিলিণ্ডাৰ তেতিয়া অ পানী চানী মানে বহুত মানে তেতিয়া মানে একদম মানে নক'বা মানে বহুত
অ ডাঙৰ সমস্যা আৰু মোৰ এটা কথা মনত পৰে দেই। এই যে মানে যে যে তিয়াই ধৰা লকডাউন দিলে কাকো মানুহ ওলাই আহিব দিয়া নাই। এই যে যেতিয়া যোন যোন ওলাই আহে ওলাই আহোতে যে পুলিচ বিলাকে যে কাণত ধৰাই, আঁঠু কৰাই যে কোবাইছিলে যে সেইবিলাক কেনেকুৱা পৰিস্থিতি আছিল। মনত
অ অ সেইটোতো হয়। বেয়াকে কোবাইচি ছিলে। অঁ হয়, হয় তুমি ঠিকেই ক'লা ক'ভিডৰ সময়ত। অ মানে সিহঁতৰ ছেফ মানে সিহঁতৰ সুৰক্ষাৰ কাৰণে কোবাইছে। হয় কি নহয় কোৱাচোন। এটা কথা কও অ তেতিয়া ভালৰ কাৰণে গৈছে কিন্তু কিছুমান বেয়াকে কোবাইছে তেনেকুৱা অ তে তে তেতিয়াৰ কেছ তেতিয়া মানে এতিয়া মানু্হ ওলাইছে। মানে কোবাইকে মানে এ কে মাৰা বুলি কেছো ওলাই ছিলে কেইটামান, কেইটামান এনেকুৱা কেছ টো কেইদিনমান আগত গম পাইছে মানে। তাৰপিছত আৰু এনেকুৱা মানে সমস্যাটো লকডাউনটো আগৰ জেনেৰে চন বা আমাৰ ঠিকে আগৰ জেনেৰেচনটোৱে ইহঁতে দেখাই নাই লকডাউন কেনেকুৱা বুলি। আমিহে গম পাওঁ লকডাউন বুলি বোলা বস্তু।
উম আৰু এটা সেই সময়ত আমাৰ মোৰ আমাৰ বিশেষকে কি প্ৰব্লেম জানা নে? আমাৰ পৰীক্ষাই মানে কেঞ্চেল হৈ গ'ল। এই হাই ছেকেণ্ডাৰীৰ, অঁ। তেতিয়া তুমি, অ তেতিয়া তুমি
মই তে এতিয়া ময়ো হায়াৰ ছেকেণ্ডৰীত মানে পাছ কৰিছিলো, মোৰ গ্ৰেজুৱেচন চলি আছিলে। গ্ৰেজুৱেচন মান এনেকুৱা মানে ডিগ্ৰীত মোৰ লকডাউনতে গুচি গ'ল মানে। কি গুচি গ'ল ময়ো গম নাপাওঁ।
হয়, হয় ম অলমষ্ট তুমি দু দুটা, দুটা বছৰ তুমি সেই তাতে কভিডৰ নামতে গুচি গল নেকি ন?
গুচি গ'ল লক দাউনতে হৈ গৈছে। অ কমপ্লিট হৈ গৈছে। মানে চেকেণ্ড ছেম ছেকেণ্ড চেমিষ্টাৰৰ আছিলো, অ থ্ৰী য়েৰ্চ এ তাৰ পৰা লকডাউন, লকডাউন, লকডাউন। অনলাইন এক্সাম হল, অনলাইন কিবা কিবি হল। তেনেকুৱা কৰোতে কৰোতে এক
এনেকুৱা হ'ল তুমি মানে কলেজৰ যিটো জীৱন মানে কলেজ লাইফ বুলি, সেইটো মানে তুমি ভালকৈ এনজয় কৰিব নাপালা।
নাপালো আৰু কভিডৰ কাৰণে যি হলে হাই ছেকেণ্ডৰী আৰু ফাৰ্ষ্ট ইয়াৰে কৰিলো আৰু। ক তাৰপিছতটো ক কোৱা। তোমাৰ ডিগ্ৰীটো এইটো কৰোতে মানে গুচিয়ে গ'ল। ক'ভিডৰ কাৰণে মানে ডিগ্ৰীটো খুব পাছ কৰি ল'লোঁ।
হয় হয় তোমাৰ নিচিনাকে বহুতৰে গৈছে এনেকুৱা দেচোন।
অ তুমি হায়াৰ ছেকেণ্ডাৰী এক্সাম দিয়া নাই মানে তোমাৰ হাইছেকেণ্ডাৰী। তুমি কি ভাবিছিলা হায়াৰ ছেকেণ্ডাৰী একজাম দিম বুলি ভাবিছিলা নে তুমি এনেকুৱা।
হয় হয় দিম বুলিতো আমি পুৰা পঢ়ি আছিলো। পুৰা প্ৰস্তুতি চলাই আছিলো যে পৰীক্ষা দিম পৰীক। ক্ষা দিম হ'ব কাৰণ তেতিয়ালৈকে আমাক একো কোৱা নাই। হ'ব বুলি এতো পঢ়ি আছো কিন্তু শেষ সময়ত মানে। কৈ দিলে যে পৰীক্ষা আমি বাতিল কৰিছো। তেতিয়া মানে অলপ বেয়া লাগিছিল কাৰণ ইমানখিনি পঢ়িছোঁ গতিকে পঢ়ি ভাল কিবা এটা। নম্বৰ আনিলো হয় কিন্তু এতিয়াতো মানে নৰ্মেলি এ আগৰ ৰেকৰ্ড চাই পেলাই দি দিছে নম্বাৰ।
অ অ অ বহুতে বেয়া পাইছে কিছুমানৰ মেট্ৰিক। হ'ল কিছুমান হায়াৰ ছেকেণ্ডৰী হ'ল মোৰতো গ্ৰেজুৱেচন গুচি গ'ল মোৰতো একো নাই বাৰু। গ্ৰেজুৱেশ্যনটো এনেও। পাচটো হ'বই চবে তেনেকুৱা চি জিত কেও ভালে দিছে। ইমান বেয়া দিয়া নাই যিহেতু কাম চলি যাব। তেনেকুৱাই দিছে মানে যিমান পাওৱাৰ হেখিনি দিছে টেনৰ। হাইাৰ ছেকেণ্ডাৰী পাৰ্ছেন্দিছ চাই আৰু তোমাৰ। তোমাক কেনেকুৱা লাগিল যিহেতু তুমি ডাইৰেক্ট তোমাক পাছ কৰাই দিলে।
মানে সেই সময়তটো মানে আমাৰ বিশেষকে কিছু। কিছুমান যিখিনিয়ে ধৰা পঢ়া শুনা কৰিছিল যেনে মইও কৰিছিলো আমাৰ কাৰণে বহুত দুখৰ কথা। আছিল মানে যিহেতু পৰীক্ষাটো মানে বাতিল কৰি দিলে নহলে আমি এনেকুৱা ভাবিছিলো যে। আমি আৰু অকমান ভাল মানে মাৰ্কচ আনিব পাৰিলো হয় নম্বৰ ল আনিব পাৰিলো হয়। কিন্তু এতিয়া উপায় নাই আৰু এইটো মানে সেনেকুৱা চিটুৱেশচনটোৱে তেনেকুৱা আছিল। গতিকে চৰকাৰকো দুখ দি লাভ নাই তেওঁলোকে সেইটো মানে আমাৰ ভালৰ বাবে সিদ্ধান্ত লৈছে।
উম উম সেইটোতো হয় আমি মানে তেনে অসুবিধা।
এনেকুৱা সমস্যা হৈছিল নেকি মানে খাদ্যয় বস্তুৰ নাটনি এই মানে যিহেতু বজাৰ।
অ অ অ আমাৰ মানে খাদ্যয বস্তু কওঁতে চাউল। আমি বেছিকে আনি থৈছিলো মানে লকডাউন। ত কাৰ চাউলটো মানে অলপ বেছি। আনি থোৱা গৈছিলে তাৰপিছত তেল তেলৰ কাৰণে অলপ। নাটনি হৈছিলে মানে দোকান চোকান বন্ধ আৰু। পোৱা নাযায় য'তে ত'তে তাৰপিছত। কিছুমানে দিয়ে দোকানৰ ভিতৰে দি মানে তাকো ৰাতি ৰাতি অ ৰাতি ৰাতি। দিয়ে মানে দিনতটো নিদিয়ে মানে পুলিচৰ কাৰণে এেনেকুৱা সমস্যা হৈছে। ছিল ৰাতি ৰাতি লৈ আনিছিল সেয়া পৰা আৰু সেইটো চব্জি বজাৰ। সেনেকুৱা চব্জি বজাৰ মানে লোকেল খাইছিলো আমি তেতিয়াাই যেতিয়া লকডাউন হৈছে তেতিয়া আমি কচু খাব শিক।
হয় হয় হয় কচো অ কচো ঢেকীয়া ঘৰৰ ওচৰে পাজৰে আমি বিচাৰি গৈছিলো।
অ ঢেকীয়া অ মাছ চাছ মাৰি খাইছিলে দ।
ঠিকেই ঠিকেই মানে বহুত ভাল লগাও এইবিলাক কিছুমান কথা। মানে এটা এক্সপিৰিয়েঞ্চ আমাৰ থাকি যাব ন।
অঁ সেইটোতো হয় বাৰু যেনেকুৱা। অ অভিজ্ঞতাটো থাকিব তেতিয়াৰ পৰাই লিখা। শাক পাচলি লাবৰ কাৰণে কচু চচু খাবৰ কাৰণে। মাছ চাছ মাৰিব এ এনজয় কৰিলো মানে পাহাৰত এনে টাউনত ওলাব। দিয়া নাছিলে, এইটো তোমাৰ বেমাৰটো ছাইনা পৰা আহিছিল নহয়।
হুম।
বেমাৰতটো চাইনাৰ পৰাই আহিছিলে।।
হয় হয় হয় চাইনাৰ উহান নামে চহৰ এখনৰ পৰা বুলি উ। আপত্তি হৈছিল আহ হয়।
দে, ঠিক আছে। দে ইয়াৰ বিষয়ে পিছত ভাল
অ' - অ', ঠিক আছে দিয়া। ইমানতে সামৰিছোঁ, ধন্যবাদ।